হেল্ল', মোৰ কথাখিনি শুনি আছে নে?
হয় শুনি আছোঁ।
হেল্ল' নমস্কাৰ।
হয়, হয়, নমস্কাৰ মই শুনি আছোঁ।
হয়, আপুনি মোৰ কথাখিনি শুনি আছে তো'।
হয়, শুনি আছোঁ।
হয়, মই আপোনাৰ লগত অলপমান এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছিলোঁ। আপুনি মোক অলপ সময় দিব পাৰিব নে?
নিশ্চয় জনাবচোন।
হয়, মই আমি যোগাসন বা ব্যায়ামৰ ওপৰত আপোনাৰ লগত কথা পাতিব বিচাৰোঁ।
হয়।
আপুনি মোৰ লগত কথা পাতিব পাৰিবতো।
হয় পাম-পাৰিম, ক'ব।
হয়, মই হয় মই আপোনাৰ পৰা অলপমান যোগ আৰু ব্যয়ামৰ বিষয়ে থুল-মূল আৱাস এটা ল'ব বিচাৰিছোঁ। আপুনি মোক কৈ দিবনে?
নিশ্চয় মই যিখিনি জানোঁ, সেইখিনি মই ক'ম।
হয়, নিশ্চয় আপুনি কৈ দিব। হয়।
কি কৈছে?
হয় কৈ থাকক আপুনি। হয়, হয়। মই শুনি আছোঁ। আপুনি কৈ থাকক।
হয়, হয়। আচলতে আমি
আচ্ছা।
যোগাসন বা ব্যায়ামবোৰ আমি শাৰীৰিক চৰ্চি পাওঁ।
হয়, নিশ্চয়।
আমাৰ ঘৰ মানে কি মন ভালে থাকিলে শাৰীৰিক চৰ্চা কৰিব লাগে।
হয়, নিশ্চয়।
আমাৰ-আমাৰ শৰীৰ মন আৰু আত্মা। আত্মাৰ মাজত অহ, মানে হয় মানে শৰীৰ
হয়, নিশ্চয়। হয়, আপুনি বাৰ দৰকাৰ কথা ক'লে আমি বেম বাছ যোগাসনৰ জৰিয়তে আমি শৰীৰ মনক এ এটা সংযোগ ঘটাব পাৰোঁ।
হয়, আপোনাৰ চাউনটো ভালকৈ অহা নাই, আপুনি অলপ অহ।
নহয়-নহয় হ'ব দিয়ক। আপুনি কৈ থাকক মই শুনি আছোঁ।
শুনি আছে আচলতে এ ব্যয়াম ব্যায়ামটো ব্যায়াম হৈছে এক শান্ত আৰু সুষম জীৱনৰ পথ। আচলতে আমি ব্যায়াম কৰি থাকিলে বা যোগা যোগাসনটো সদায় কৰি থাকিলে, বেমাৰ আজাৰৰ পৰা আমি সাৰিব পাৰোঁ। আজিকালি ধৰ
হয়, নিশ্চয়।
মানুহৰ বহুত মানে বেমাৰে দেখা দিয়ে ধৰক
হয়।
নিয়ন্ত্ৰণ থাকিব পাৰোঁ। বেমাৰ আজাৰৰ পৰা হওঁক আৰু ধৰক কিছুমান বহুত অহ, বৰ্তমান সময়ত মানে মানুহেই মানসিক চাপ বিভিন্ন স্বাস্থ্যৰ সন্মুখীন হয়। হয়টো তে' এনেই এনে পৰিস্থিতি য'ত শৰীৰ চৰ্চা কৰি মন শান্ত থাকে, সস্থ-সুস্থ শৰীৰ হৈ, এনেকুৱা কিছু-কিছুপৰিমাণে লাভৱান হ'ব পাৰোঁ আৰু। গতিকে কিছু সময় যোগ-যোগ কৰাত মানে ভাল হয়।
ভাল হয় বাৰু এ ঠিকেই আছে আপুনি বহুত
যোগাসনত, হয়।
অহ', এইখিনিতে মইয়ো এটা কথা কওঁ। হয় নিশ্চয়। মানে আপুনি ক'লে যোগ বা ব্যয়ায়াম কৰিলে অ', এইখিনিত মই এটা কথা কওঁ যিহেতু আপুনি ক'লে আপুনি ক'লে যে এইয়া আজিকালি মানুহৰ বেমাৰ আজাৰ বহুত বেছি। ডায়েবেটিছ হওঁক বা ৰক্তহীনতাত ভোগাই হওঁক বহুত বিভিন্ন ধৰণৰ বেমাৰে এ, দেখা দিয়ে আৰু আজিকালি খাদ্য বস্তুবোৰো অলপমান ৰাসায়নিক সাৰত সাৰ প্ৰয়োগ কৰে, সেইবাবে আমাৰ দেহাত বহুত ক্ষতি কৰে আৰু বেমাৰ আজাৰে দেখা দিয়ে। গতিকে, যদি আমি যোগ বা ব্যায়াম কৰোঁ তাৰ ফলত সেইবোৰ বেমাৰৰ পৰা আমি হাত সাৰিব আমাৰ ডাইবেটিছ ৰক্তহীনতাত ভোগা বা আজিকালিত মানুহটো কেঞ্চাৰ বেমাৰ থাকে। সেইবোৰো মানে যোগ বা ব্যৱসন এ ব্যায়াম কৰিলে এইবোৰ নাহোৱা হয়, বুলি মই ভাৱোঁ।
এ, আৰু ধৰক যোগাসন কৰিলে আমাৰ অকল শাৰীৰিক বুলি নহয় মানসিকও কৰ্কসাধন হয়, হয়, আপুনি কওঁকচোন, তাৰ ওপৰত অলপ?
যোগাসন কৰিলে বাঢ়ে।
হয়, নিশ্চয়।
এই যে আমাৰ হেৰি য়োগ দিৱস বুলি এটা মানে, দিন এটা পালন কৰা হয়। প্ৰতি বছৰে আচলতে আমি আন্তঃ ৰাষ্ট্ৰীয় হিচাপে পালন ক কৰোঁ।
আচ্ছা, আচ্ছা হয়, ঠিক আছে। হয়, হয়, হয়, মই জানো বাৰু।
এই দিনটোৰ মানে বিশ হয়, এই দিন বিভিন্ন দিশত লাখ যোগাসন উদযাপন কৰি সুস্থ মানে আৰু সুস্থ
এটা
উম, আশা কৰে।
আশা কৰে হয়। নিশ্চয় আপুনি ক'লে আৰু ধৰক এ, যোগাসন বা বেমাৰো আজিকালিতো আমাৰ ওচৰে পাজৰে সকলোতে জিম বা যোগাসনৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ থাকে, আমি তাত গৈ এইবোৰ প্ৰেক্টিচ কৰিব পাৰোঁ। বা যোগাসনটো আমি ঘৰতে থাকি অলপ সময় উলিয়াই এইবোৰ কৰিব পাৰোঁ আৰু যোগাসনৰ দৰে বহুত আসন আছে, ধৰক এ মুদ্ৰাসন আছে যাৰ ফলত আমাৰ হজম শক্তি বৃদ্ধি পায়, সেইটোতো আপুনি ক'লেই। আৰু মানসিকৰ কাৰণে কপাল বাতি আছে। আছে, সেইবোৰ কৰি আমি আমাৰ নিজৰ দেহটো সুস্থ কৰি ৰাখিব পাৰোঁ আৰু মনটো সুস্থ কৰি ৰাখিব
ন নিজক সুস্থ কৰি ৰাখিব
অ', আৰু, আৰু ধৰক আমি যোগাসন বা ব্যায়াম কৰিলে আমাৰ যিটো দৈনন্দিন পৰিকল্পনা, সেইটো আমাৰ এ ভালকৈ চলি যায়। যদি ৰাতিপুৱাতে যোগ বা ব্যায়াম কৰোঁ তেতিয়াহ'লে আ আমাৰ গোটেই দিনটোৱে শৰীৰটোৱেই হওঁক মনটোৱেই হওঁক এ, সকলোখিনি ভালে থাকে বুলি মই ভাবোঁ।
হয়, হয়।
ধৰক ব্যস্ততা, দিনটো ব্যস্ত। ওলাই আহিম ঘৰৰ, তাৰ আগত যদি নাচায় ঘণ্টা সময় শৰীৰ চৰ্চাটো কৰি লওঁ। এতিয়া আমাৰ মানে দিথিল নহয় মানে, আমি ধুনীয়াকে আমি এইটো কাম, কামখিনি কৰিব পাৰু, সেনুকা।
নিশ্চয়, নিশ্চয়। আৰু ধৰক অকল যোগ বা ব্যায়াম বুলিয়ে নহয়। আমাৰ ধৰক এ, শিশুসকলে যেনেকৈ এ, খেলপথাৰত যায়, খেল খেলি ভাল পায়। সেইবোৰে আমাৰ স্বাস্থ্যটো ভালে ৰাখে। সেইবোৰো এটা যোগ বা এ। ডেমৰ ভিতৰত পৰে। কিন্তু এজন ডাঙৰ মানুহ হোৱাৰ লগে লগে, তেওঁলোকে আৰু তোৰ ভাল, হয় কওকচোন।
হয়। এ এতিয়া ধৰক, সৰু ল'ৰা-ছোৱালী বাঢ়ি অহাৰ লগে লগে সিয়তৰ মানে গ্ৰথটো বেছি দৰকাৰী ন, আৰু সিহঁতে গ্ৰথ হবৰ কাৰণে ধৰক এইখিনি কৰিব লাগিব মানে সিয়ত শৰীৰ চৰ্চা সিয়তৰ গ্ৰথ
হয় নিশ্চয়, আৰু ধৰক যোগ বা ব্যায়াম কৰিলে অকল শৰীৰ বা মন ভালে থাকে সেইটোতো হয়ে আৰু ধৰক, এ, এ, আজিকালিতো বহুত এ, স্কোপ আছে, কিছুমান, ধৰক অলিম্পিক খেল হয় ফুটবল খেল হয় এতিয়া যোগ বা ব্যায়াম কৰিলেহে, সেইবোৰ খেলতো অন্ত ত কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰে। ল'ৰা-ছোৱালী সকলে। ধৰক, এ, জিমৰ খেলা হয় বা খেলা হয়।
সৰুপা ধৰক। হয়। হয়, হয়। যিকোনো দৰ মানে যোগদান কৰিব পাৰে। সৰু পৰা অভ্যাস খেলত মায় ঠিক নি নিখুদ।
আৰু যোগ বা ব্যায়াম বুলি কওঁতে আমাৰ যিটো শৰীৰ চৰ্চা, মই গোটেই খিনিকে অন্তৰ্ভুক্ত কৰি কলো ধৰক, দৌৰা হওঁক, সাঁতোৰা হওঁক সেইবোৰ সকলো এ, মানে ব্যায়ামৰ ভিতৰতে পৰে। আৰু ব্যায়াম বা যোগাসন কৰিলে ন তাৰ লগে লগে আমি সুষম আহাৰ প্ৰটিনযুক্ত আৰু খাব লাগিব। যাৰ ফলত আমাৰ দেহাটো শক্তি পাব, আমাৰ দেহাটো শক্তিশালী হৈ উঠিব। এনেকে আমি যোগ বা ব্যায়াম কৰিলে, আমাৰ শৰীৰটোৰ বাবে এটা অপৰিহাৰ্য বস্তু বুলি ক'ব পাৰি। আৰু ব্যায়াম বা যোগাস নে আমাৰ মাংস পেশী শক্তিশালী কৰে, তেজ সঞ্চালন কৰে। সেইটো আপুনি কলেই, বেমাৰ আজাৰো নাশ কৰে বুলি আপুনি ক'লে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়, এনেকুৱাকৈ আমি ব্যায়াম বা যোগাসন কৰিলে বহুত খিনিয়ে ভাল হয়। অ'।
হয়। সেইটো হিচাপত মই এতিয়া কৰু, কৰু হওঁক। হয়, জনাব।
নিশ্চয়। মানে মই আপোনাক সুধিব বিচাৰোছিলো এ, মানে যোগ বা ব্যয়াম কৰিলে আমাৰ কি কি লাভ মইও আপোনাৰ পৰা অলপ জানিব বিচাৰো
ধৰক মই এতিয়া ডাঙৰলৈ যোগা ব্যয়ামটো অভ্যাস কৰা ব্যায়াম কৰাৰ মানে ধৰক মই ক'লোৱেই বহুত বেমাৰৰ পৰা ৰেহাই পোৱা যায় আৰু খাদ্যবস্তু সোনকালে সলয় তেতিয়া আমি এতিয়া মানে ধৰক আৰু যোগ বা ব্যয়াম কৰিলে আমি কিছু খ লাগে আৰু সেই প্ৰতিাক বিলাক খালে আমাৰ ওয়েটটো গ্ৰোথ হয়
অ গ্ৰোথ হয়। বৃদ্ধি হয়
ব্যায়াম বা যোগৰ কাৰণে মানে
নিশ্চয় নিশ্চয় আপুনি বৰ দৰকাৰী কথা ক'লে আমি প্ৰটিনযুক্ত আহাৰ খালে আমাৰ মাংস পেশীবোৰ সবল হয় আৰু চাপ বৃদ্ধি হোৱাত সহায় কৰে
হয় হয় দুইটাক বৃদ্ধি হোৱাত সহায় কৰে তেতিয়া মানে
বাট ব্যয়াম কৰিলে আমাৰ এ সকলো ফালে আমি উৎকৰ্ষ লাভ কৰো আৰু আমি যিখিনি সময়ত এ অৱসাদ অনুভৱ কৰো সেইখিনি সময়ত বা যোগ বা ব্যয়াম কৰিলে আমাৰ মনটো উৎফুল্লিত হৈ থাকে নতুন কিবা এটা কৰিবলৈ মন যায় মুঠতে শৰীৰটো এক্টিভ হৈ থাকা যায়
হয়
উম
হয়, সেইকাৰণে ভাবো! এতিয়া, এতিয়াৰ সময়ত যোগ বা ব্যায়াম ব্যায়ামৰ অভ্যাস ৰখাটো বহুত জৰুৰী মানে বহুত, মানে দৰকাৰীটো ৰাখিব লাগে তেতিয়া ভালে থাকে!
হয়, নিশ্চয়! আজি বাৰু আমি যোগ বা ব্যামৰ বিষয়ে বহুতখিনি কথা পাতিলো! মই বহুত, নজনা কথা আপোনাৰ পৰা শিকিব পাৰিলো! তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক!
হয়, আপোনাকো ধন্যবাদ! ময়ো জানিব পাৰিলো আপোনাৰ পৰা বহুতখিনিৰ কথায়ে,
হয়! নিশ্চয়, নিশ্চয় ধন্যবাদ!
ঠিক আছে আজিলৈ ধন্যবাদ!